হেল্ল'
কি কৰিছা
মই এই ৰাস্তাৰ ফালে অলপ ওলাই আহিছিলো তুমি কি কৰি আছা
এ ময়ো এই ভাত পক এটা অলপ খালো বুইছা অলপ আগতে এতিয়া অলপ খোজকাঢ়ি আছো
অ ইমান দেৰিতে ইমান দেৰি কৰি খোৱা নেকি দুপৰীয়া আৰু ভাত
এ নাই মানে ডিউটি পা আহিবলগীয়া হয় যে ডিউটিৰ পা আহিব দেৰি হয় যে
অ অ গম পাইছো গম পাইছো
হোটেলে চোটলে ইমান ভাত পানী খোৱা নহয় কাৰণ জানাই খাই যে সিমান চক মো কি কেনেকে বনাই এইটো গম নাপাও ন
উম
সেইকাৰণে ইমান যত যত খোৱা নহয় আৰু মানে কেইখনমান আছে সেইখন আজি বন্ধ দেখি মানে বন্ধ নহয় মানে খন আজি বন্ধ দেখি মানে বন্ধ নহয় মানে দেখিলোঁ যে মই খোৱা বস্তুকেইটা নাই সেই কাৰণে গুচি আহিলো ঘতে খাই দিলোঁ আৰু ভাতকেইটা
অ ঠিকে আছে ঘৰত খুৱাই ভাল
উম আজিতো বতৰটো যানাই কেনেকুৱা ধুনীয়া
অ অ আজি ডিউটি পুৰা কৰিছা নেকি
ডিউটি পুৰা নাই মানে আৰু যিমান লৈ কৰিব পাৰি জানাই এই মানুহ মই যে স্মাৰ্ট মিটাৰ লগা আছোঁ যিহেতু মানুহ নায়েই
অ নায়েই এতিয়া প্ৰায়ভাগ শেষে আমাৰ ফালে টো নায়েই ধৰা ক'বলৈ গ'লে শেষেই হৈ গৈছে
উম সেইকাৰণে ইমান হেৰি কৰা নাই আৰু
অ ঠিকে আছে কৰি থাকা তোমাৰতো এনেও আগষ্টৰ পৰাতো কামটো অলপ কমাই দিবা চাগে তুমি ন যিহেতু তুমি কলে কলেজ যোৱা ষ্টাৰ্ট কৰি দিবা
অ সেয়াই মই স্কুটিখন ল'লে ধৰ এতিয়া আগৰ চাওঁ মোক কি পইচাটো ইমান খৰচা চৰ্চাটো নহয় মোক খালি ই এম আই কেইটা মিলাবলৈ পইচাটো লাগে
অ তেতিয়াহ'লে তুমি হেৰি কৰিব পাৰিবা আৰমছে তুমি এইবোৰ কি কয় এইটো তোমাৰ এই আগতে যে কৰিছিলা জমেটো নেকি পাৰ্ট টাইম কৰি থাকিবা সেইটোত
অ সেইটোয়ে কৰিম আৰু এসপ্তাহটো সেইটো কৰিম হৈ যাব তাৰপিছত নকৰো আৰু
ত অ সপ্তাহ অ সপ্তাহত দুই তিনিদিন কৰি দিলে আৰমচে তোমাৰ ই এম আইৰ পইচাটো হৈ যাব
উম যিহেত ষোলশ টকা এনেও মানথলি চাৰি হাজাৰ উলিয়াব পাৰিম মই বেছি নকওঁ ধৰ হৈ গ'ল ইনকাম পইচাটো ওলাই গ'ল আছে ধুনীয়াকে থৈ দিলোঁ হয় বাছ সিমানেই
ওম ই এম আইৰ ই এম‌ আই খৰছা কষ্টটো হৈ যাব আৰু এইফালে কলেজ অহা যোৱাৰ কাৰণে যিটো ভাড়া খৰছা লাগে সেইটো হৈ যাব তোমাৰ
এসপ্তাহ কৰিলে এমাহৰ কাৰণে হেৰি হৈ যায় আৰু মানে ইমান জানাই কলেজ নাযাওঁৱেই উ এই কলেজখন খুলিলে যাব লাগে বুজিছা এবাৰ ভালকৈ যাম বুলি ভাবিছোঁ তাকে
উম উম ভালকে সেইটোয়ে তুমি যদি ভালকে যোৱা তেতিয়া হলে তোমাৰ কোনো টেনচন নাই, আৰু যদি তুমি খেলি-মেলি তেতিয়া তোমাৰ নিজৰে টেনশ্যন হ'ব।
উম যিহেতু এবাৰ ফাৰ্ষ্ট চেমৰ পৰা লৈছিলো চৰকাৰ আঁচনিও পাম চাগে এবাৰ
উম উম উম উম অ পাবা পাবা
উম আৰু আগষ্টত আমাৰ পইচাটো ওলাব নহয় তোমাৰ আছে নাই এইটৰ বিটি
নাই নাই এইটো নাই সেইটো মই মানে এইটো দিয়াই নাছিলো যে সেইকাৰণে
অ মই কিমান মান পাম ৰ গৈছো ৰবা। অ মানে মই এইটৰ বৃত্তিটো কিমান চৈধ্য হাজাৰ মান পাম নেকি মোৰ মতে?
চৈধ্য নো চৈধ্য ইমান ইমান নোপোৱা নেকি?
হুম?
ইমান পইচা দিয়ে?
ইমান পইচা নহয় মানে সাত হাজাৰ পাম এনেই।
অ।
তাৰপিছত আৰু ধৰ মই ভাইটিক মোবাইল এটা দিছিলো ন, তাৰপিছত সেইটোক কৈছিলে তই মোক মোবাইলটো কাৰনে মানে তেতিয়া তাৰ মোবাইল নাছিল। তেতিয়া সি কৈছিল তই মোক মোবাইলৰ পইচাটো দি দে।
অ।
তাৰপিছত যেতিয়া ধৰ সেই কৈছিলে মোৰ এই বিটি পইচাটো ওলাব, তেতিয়া ধৰক মই এইটো পইচা দি দিম বুলি কৈছিলে।
অঁ অঁ।
এতিয়া ধৰা তাক এতিয়া আকৌ এটা কিন দিব লাগিব উপাই নাই চৈধ্য হাজাৰ পোৱাত পাম আকৌ তাৰে চাৰি হাজাৰ মান ধৰ আকৌ দি পেলাই কিবা এটা ছেকেণ্ড হেণ্ড মোবাইল এটা কিনি দিব লাগিব তাকো
অ তাৰো বৃত্তি আছে নেকি?
অ তাৰ ফাইবৰ বৃত্তিটো আছে।
অ, অ, অ
মোৰ এইটৰ বৃত্তি মই দুবাৰ পালো পোৱাত, এবাৰ সাত হাজাৰ পালো পইচাই নাপালো গম পোৱা নে এতিয়া লৈ থৈ দিলে পাঁচ হোজাৰ এটা পালো আও, পাঁচ হাজাৰ নে দুহেজাৰ এটা পাইছো সেই। মোল একো নাই তেতিয়া মানে নিজৰ একাউণ্ট নাছিলে ন এতিয়া ধুনীয়াকৈ নিজৰ একাউণ্টত থৈ দিব পাৰিম পইচাটো এইটো ইউজ নকৰো অ কিবা গাড়ী-চাড়ী কিনিব। কিবা গাড়ী-চাড়ী কিনিব হ'লে সেইটো ইউজ কৰিম।
কিবা ডাঙৰ কাম চাম থাকিলে সেইটো ইউজ কৰিবা নহলে এনে তোক তাক খৰচ কৰি সেইটো পইচাটো এনে শেষ নকৰি দিবা।
নাই নাই মোৰ যোনটো হেৰি একাউণ্টটো আছে ন মই সেইটো একাউণ্টৰ পৰা কৈ আছো। মোৰ মোৰ দুটা একাউণ্ট আছে টো এটাতো মই ধৰ গুগল পে চলাও সেইটো ধৰ পইছা সুমিৱাই সেইটো মানে যোনবিলাক ধৰ খুচুৰা-খুচৰি পইচাটো কোনোবাই দিয়ে এশ দুশ
সেইটো সেইটো পইচা থওঁ আৰু ধৰ বেছি পইচা ৰখা সাত আঠ হাজাৰ এনেকে পইচা ধৰ মোৰ নিজৰ পইচা ধৰ কিবা আহিব হলে
উম।
সাত আঠ পাঁচ দুই মানে একহাজাৰৰ ওপৰৰ চব পইছা মানে তাতে মাৰি থৈ দিওঁ আও, তাতে সোমাই থাকে।
ঠিকে আছে সেইটোত মানে তুমি য'ত পইচাটো জমা কৰিবা সেইটোৰ পৰা তুমি খৰচ নকৰিবা আৰু য'ত মানে আৰু এটা যিটো একাউণ্ট থাকিব সেইটো তুমি খৰচৰ কাৰণে ব্যবহাৰ কৰিবা।
সেইটো সেইটো একাউণ্টত ধৰ গুগল পে চলাওঁ অনলাইনটো চলাওঁ সেইটো ডাইৰেক্ট তুমি মানে এ টি এম মাৰি উলিয়াব পাৰিবা। অইন একো অপচন নাই ধৰ, যিমানে বিপদ হওক সেইটো মানে ইউজ কৰা মানে মই বাট কেইটা মানে বন্ধ কৰিছো। জানা এনেও পইছা নহলে মানে মানুহ চলি যাব পাওঁ। হয় নে নহয় কোৱা?
অ হয় হয়।
যদি পইচাটো থাকে বুলি তোমাৰ অনুভৱ হৈ থাকে তেতিয়া তুমি ভাবিবাচোন এই কি পইচা আছেই মাৰি খৰচ কৰি দিও। মানে মই এনেকুৱা হেৰি, এনেকুৱা হেৰি কৰিছো থৈছোঁ ধৰ পইচাটো আছে কিন্তু মই তেনেকে ইউজ কৰিব নোৱাৰো, আকৌ বহুত লম্বা প্ৰচেছ কৈ কৈ নকৰা ভাল মই তেনেকে মানে সেই কৰি থৈছোঁ আৰু ধৰা।
অ'। পিছে কালি যে তুমি ফিল্ম ফিল্মখন যে চাইছিলা সেইটো কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে?
এইটো চাব গ'লে অসমীয়া হিচাপত ভালেই বনাইছে বাৰু দেই, মোক ক'ব পাৰো এইটো কথা। তুমি চাবা ভাল পাবা কাৰণ
মই মানে শুনা মই মানে চালো হয়। অ', চালো হয়। কিন্তু মোৰ মানে অসমীয়া ফিল্ম মানে ভাল নালাগে যে ইমান। সেইকাৰণে মানে চোৱা নাই।
হেই একো নহয় মানে কি জানা? আজিকালি ভাল বনাব লৈছে বহুত, উম।
চ'ব উন্নত হৈ আছে আগতকে।
আৰু এখন আহি আছে নহয়, চাব্বিশ তাৰিখলৈ এইখন যাবা নে নাই চাবলৈ?
অ', সেইখন এই হিন্দীখন? অ', হেই হিন্দীখন তোমাৰ এইটো চাব্বিশ তাৰিখ নহয়।
কোনটো চাব্বিশ তাৰিখ?
অ', মইও তো ভাবিছিলো এইটো চাব্বিশ তাৰিখ বুলি। মই এতিয়া আকৌ শুনি আছো অহা চাব্বিশ তাৰিখ।
এই আগষ্ট চাব্বিশ, ধেই ছেপটেম্বৰ লিখি থোৱা আছে।
কি ছেপ্টেম্বৰ নে জুলাই?
অ', জুলাই জুলাই আগষ্ট ছেপ্টেম্বৰ আহি গৈছে মুখত ধেত।
নহয় জুলাই জুলাই নেকি?
জুলাই হয়, এতিয়া চাব্বিশ
অ', জুলাই আহিলে গ'ম পাম আৰু এনেও জুলাই চাব্বিশ তাৰিখে চৌ কৈ আছে, আমি কালি গৈছিলো তো চাইছিলো।
অ', জুলাই চাব্বিশ তাৰিখ আছে?
অ', চাব্বিছ তাৰিখে আছে।
অ', তেতিয়াহ'লেটো চাব পাৰিম বাৰু। জুুলাই চাব্বিশ তাৰিখ যদি থাকে তেতিয়া হ'লে অ', ফাৰ্ষ্টত নাচাও মানে অলপ অ', অ', মানে দুদিন ধৰা চাব্বিশ তাৰিখ ওলালে ধৰা আঠাইছ তাৰিখ মানত চাম।
সেইটোৱে প্ৰথম দিনাখন চাব গ'লে আৰু হিন্দী চিনেমা জানাই বহুত।
অ', বহুত অ', দাম হৈ যায় অ', অ', বহুত বেছি হৈ যায়। সেইকাৰণে মানে ধৰা দুদিনমান পিছত যাম।
অ', কালি আমি বিজনেছ ক্লাচত বহিছোঁ। এটা বিজনেছ ক্লাচত টিকেত ৱান ফিফটি কৈ হে, মানে যোনটো একে একে ওপৰত যে আছে।
উম, উম, উম।
এইটো টু ফিফটিকৈ হয় এনে। এইবিলাক মানে ইমান চিনেমা যোনবিলাক মানে মানুহ-চানুহ ইমান চাব নাহে, মানে তেনেকুৱা মানুহ টু ফিফটিকৈ হয়। আৰু যদি তুমি যদি হেৰি কৈ চোৱা ধৰ, যেতিয়া মানুহ ধৰ বহুত ভিৰ থাকে তেতিয়া সেইটো টিকেতৰ দাম কিমান গুছি যায় জানা?
অ'।
ফাইভ হান্ডেড গুছি যায়। ফাইভ হান্ডেড কত টু হান্ডেড ক'ত কোৱাচোন। দুখন চাব পাৰিবা তাত সেইটো
সেইটোৱে। এতিয়া তোমাৰ সেইখন চিনেমা ওলালে যে এইটোতো হিন্দী না। বহুত হিত হব সেইটো তোমাৰ চাৰিশৰ ওপৰতে যাব টিকেট টো।
সেইটো গম পাওঁ মইতো সেই প্ৰথম দিনাখন চাম চাগৈয়ে এ হান্ডেড ৰুপিচতে।
অঁ মই প্ৰথম দিনত নাচাওঁ। মই নাচাওঁ মই মানে ধৰা চাব্বিশ তাৰিখ ধৰা আঠাইশ মানতহে চাম।
অঁ বুলো কি হয় জানা হান্ডেড ৰুপিছ চাবলৈ মানে কিবা মানে কিবি কিবি লাগে চাই হয় নহয় কথাটো কোৱা?
অঁ অলপ অলপ মূৰটো বিষায়।
অঁ আৰু তলত এচি টো পুৰা তলত মানে হাই কুলিঙত হেৰি কৰি থোৱা থাকেতো।
উম উম উম।
স্পুটিং চিস্পুটিং পিধি গ'লে গম পালা আৰু তোমাৰ মানে পুৰা চৰ্দি তৰ্দি হৈ যাব।
অঁ হৈ যাব অঁ পিন্ধিবি।
অঁ তাৰ কাৰণে মানে তুমি যেতিয়া অলপ হেৰি কৰিব পাৰা তেতিয়া বেছি ভাল হয়। অলপ পইচা দি যদি ক'ত বহিব পাৰা।
উম উম।
কালি বুইছা অনলাইনৰ পৰা হেৰি কি আছিলে পাৱাৰ বেংকৰ কাৰণে চাৰ্কেট এখন আনিলো।
অঁ।
চালা পাবেখন চাইকেলখনো বেয়া আহিল নহয়।
কিয় এতিয়া ৰিটাৰ্ণ মাৰা নাই।
ৰিটাৰ্ণ মাৰিলো এতিয়ালৈকে ৰিটাৰ্ণ ষ্টেটাছে কৰা নাই কেতিয়া চ কৰিব মোক ক সেই সন্ধিয়ালৈকে পইচাটো পাই যাম কিন্তু এতিয়ালৈকে পোৱাই নাই।
সে পাই যাব পাই যাব মোৰ এতিয়া সময়ত সেইদিনাখন মই এই মিছুৰ পৰা মিছো নে ফ্লিপকাৰ্টে আছিলে পাহৰিলো তাৰ পৰা এই বস্তু এটা লৈছিলো তাৰপিছত তোমাৰ ৰিটাৰ্ণ মাৰিলো ৰিটাৰ্ণ মাৰাৰ তোমাৰ পিছদিনাখন পইচা সোমাইছিলে।
ত পিছদিনা মোৰ মানে আজিলৈকে ৰিটাৰ্ণ দিয়া অভিজ্ঞতা নাই মই যি বস্তু দিওঁ মানে পোৰা চাই চিতি দিওঁ এইবাৰ মানে কি হ'ল তুমি জানাই হেৰি ইলেক্টিকেলৰ বস্তু কিবা পাৰ্ট চাৰ্ট ডিটেক্টিভ পিছো আহি যায় কেতিয়াবা
অ অ আহি যায় আহি যায়।
এইকাৰণে মানে এইটো অভিজ্ঞত নাছিলে যে মোৰ আগতে সেইকাৰণে অলপ দিগদাৰ হৈ গৈ ছে আজি আৰু পিছে ভালেই পিছে ভালেই হ'ল বাৰু দে যোনজন আমাৰ ধৰ ডেলিভাৰী দিবলৈ আহে মানুহজন সেইজন আমাৰ নিজৰ চিনাকিয়ে আছিলে।
তেতিয়া হলেতো ভালেই চিনাকি থাকিলে ভালেই বাৰু।
উম তাকে বুইছা।
অহ।
এতিয়া চাবা দেই তিনি সাত অ ঠিকে আছে বাৰু তে এতিয়া চাও কি হয় আৰু মানে পইচাটো ৰিটাৰ্ণ আহিলে ভাল হয় আৰু মানে এতিয়া মই পইচাটো কিবা বেলেগ কামত ইউজ কৰিব পাৰিম আৰু আৰু মানে হ দছটা বেয়া আছিলে জানা আমাৰ সেইটো কাৰণে আকৌ কি কি?
দহটা বেয়া হৈছিলে, কি কৈছা?
টচ টচ
অ টচ সেইটোৱে মই সুধিছো দহটা মানে কি?
টৰ্চ এটা বেয়া হৈছিলে মানে বেটেৰীতো তা আক বেটেৰীতো দিছো। বেটেৰী বিলাকৰ দাম বহুত আজিকালি গম পোৱা নাই?
অ বেটেৰী দাম বহুত, এই তুমি হেৰি লৈ ল'বা টৰ্চ তোমাৰ চাৰ্জাৰ টৰ্চ লৈ ল'বা।
এই চাৰ্জ দিয়া টৰ্চে মানে তাত মানে কি হ'ল পাৱাৰ হেৰিটো বেয়া হ'ল যোনটো লিথিয়াম বেটেৰী থাকে ন লি থিয়াম বেটেৰীতো বেয়া হ'ল তাকে
তাকে লিথিয়াম বেটেৰীতো আনিলো দুশ টকা এটাই তাত তাকে মানুহজন আহিলে দি পঠিয়াম পাঁচশ টকা এটা ল'ম আও।
উম। মানে কি হ'ল গোটেই ভিতৰৰ বস্তুখিনি জ্বলা নিচনা হৈ গৈছিলে, সেইখিনি গোটেইখিনি আকৌ চুলজাইং কৰি গ্লকান দি আধা ছাঠা লগাই আকৌ ভালকৈ দি থৈ দিছো এতিয়া।
অঁ, ঠিকেই আছে বাৰু।
উম, এতিয়া পইচাটো সোমাইছে যে সেইকাৰণে মনটো মানে হেৰি হৈ আছে আৰু ধৰ। পইচাটো এতিয়ালৈকে পোৱা নাই হাতত যে।
উম হুম হু।
নাই নাই নিজৰ পইচা সোমাই থাকিলে কেনেকোৱা লাগি থাকে, এতিয়া পইচা টো মানে খৰচকৈ কিবা এটা খাবলৈও ধৰ পইচাটো মোৰ হাতত নাই বৰ্তমান সেইটোয়ে আছিলে লাষ্ট কালি দি দিলো।
অঁ, তেতিয়া তোমাৰো সেইটো পইচাটো আৰু তোমাৰতো পেণ্ডিং হৈ আছে না পিছত দুই তিনি দিনত তো সোমাব পইছা আৰু।
অঁ সেইটোৱে এতিয়া কি হয় ৰবা চাই লওঁ।
অঁ অঁ, আৰু এনে তোমাৰ পেণ্ডিং পইচাটো আছে বাৰু সেইটো গম পাইছো আৰু এনে তোমাৰ কাম কিমান পেণ্ডিং হৈ আছে?
কাম এইটোৱে পেণ্ডিং হৈ আছে তাৰপৰা নাই আৰু ধৰ দশটা মান কৰিলে এইটো কমপ্লিট হৈ যাব আজি কৰিব পাৰিম চাগে, দশটামান। এতিয়া ধৰ তোমাৰ লগত আৰু এটা মান কৰিব পাৰিম চাগে মই কৈ দিম চাগে এইটো ন।
উম।
তাৰ পিছত আৰু কাৰোবাৰ লগত কৰিম তেনেকে পাঁচটা। তাৰপিছত আৰু এজন আছে তাৰ লগত দশটামান কৰি ধৰ ৰাতি ভিতৰত আজি কমপ্লিট কৰি দিম আৰু যেনেকেই হওঁক মানে।
উম ঠিকে আছে কমপ্লিট কৰিলে ভালই তোমাৰ এইফালে আজি যিহেতু লাষ্ট ডেট। তোমাৰ একো একো টেঞ্চন নথাকিব, আৰমছে তোমাৰ চেকিং হৈ থাকিব আৰু পইচা পইচাটো আহি থাকিব।
সেইটোৱে, কিন্তু কাৰোবাক কাৰোবাক ব্লক কৰিছে বুলি শুনিছো ব্লক। তোক কৰিলে কৰে কেনেকে যোৱাবাৰো গৈছিলে তোক লগ কৰিম বুলি যোৱাবাৰটো নকৰিলে।
উম।
এইবাৰ কিয় কৰিব ব্লক কোৱা চোন?
সেইটযৱেতো এতিয়া জানো কি হয়? আৰু তোমাৰ তোমাৰ লগৰ কাৰোবাৰ আইফোন চাইফোন আছে নেকি?
মোৰ লগৰ এজনো তাত আছে, পেমেণ্ট কথা গম পোৱা হেঁতেন মানে ক
তুমি সোধা, এ আজিয়ো তো গ্ৰুপত এটা এটা লৰাই মানে কৈছিলে যে মানে কাম লাগে, পিছত তাক খুধিছে তোমাৰ আইফোন আছে নেকি আইফোন টুৱেলভ বা তাৰ ওপৰত?
উম।
তাৰপিছত লৰাটোৱে কলে নাই, তাৰপিছত কিবা এটা কৰিছিলে নেকি, কৈছিলে যে কাৰোবাৰ থাকিলে তাক কণ্টেক্ট কৰিবলে। তুমিও কণ্টেক্ট কৰা যে তুমি তাক কবা যে মোৰ নহয় মোৰ লগৰ এটা আছে আনিব পাৰিম, মই কামৰ কাৰণে এতিয়া পেমেণ্টৰ কথা কক আপুনি, তেতিয়া মই আনিব পাৰিম। একো নকয় একো একো নকয় নহয় তুমি আৰাম আৰামছে সোধাচোন। শুধি কেনে মোকো জনাবা।
যোৱাবাৰ আৰু এটা তেনেকুৱা দিলে বুজিছা, মানে যোৱাবাৰ যে আমি কৰিছিলো তাক শেষ হোৱা পাছত আৰু এবাৰ আহিছিল তাতো আইফোননে লাগিছিল মই ভাবো মইও এটা আইফোন লৈ লওঁ নেকি? নেক্স যেতিয়া আহিব ধৰ বেলেগ কিবা কিবি তেতিয়া ধৰ কৰিবলৈ সহজ হব আমাৰ গম পাইছা।
অ সেইটোৱে তুমি আগতে পেমেণ্টৰ কথা সোধাচোন যদি প'মেণ্ট ক যদি ক'ব পাৰে তেতিয়াহ'লে মইও মোৰ লগৰটাৰ পৰা যদি আনিব পাৰো। তেতিয়া তোমাৰ লগত আৰামছে কৰিব পাৰিম।
উম হেৰি কি আছিলে মমিনলেও আছে নহয় ন আইফোন?
অঁ-অঁ! আছে-আছে আৰু বহুত মানে আমাৰ গাঁৱতো আছে তোমাৰ এইটো তুমি আগতে পেমেণ্টৰ কথা সোধা হয়।
এইটো এটা এ মানে টুৱেলভৰ এবভ লাগিব মানে কি জানা থাৰ্টিন হ'লে বেছি ভাল থাৰ্তিন, ফৰটিন।
অঁ!
থাৰ্টিন, ফৰ্টিনতো এতিয়া ক'ত পাম তাকে বিচাৰি আহিব লাগিব ৰবা মই তোমাক বিচাৰিলে কম বাৰু দে। আহ টুৱেলভ হ'লেও হৈ যাব বাৰু দে।
সেইটোৱেইটো কৈছোঁ টুৱেলভটো থাকেই মানুহৰ টুৱেলভৰ তলত ক'ত থাকে টুলেভৰ ওপৰতে থাকে।
এই নকবা বুজিছা এক্সাৰো থাকে, এক্সাৰ চিনি পোৱা নহয় এক্সাৰ হেৰি মানে কেমেৰা কোৱালিট বিলাক ভাল যে আইফোনৰ গোট গোটেইখিনি।
অঁ-অঁ! সেইটোতো বাৰু হয়, হ'লেও বহুত কম থাকে বহুত বহুত কম থাকে তুমি আজি পেমেণ্টৰ কথাটো সুধিবা হে সুধি কেনে মোকো কবা তেতিয়া হ'লে আমি দুইটাই কৰিব পাৰিম যদি কাৰোবাৰ কৰ পাৱ হয় আইফোনটো হা।
অ হ'ব-হ'ব মানে এইটো অলপ সেই দিগদাৰ হয়।